হেল্ল' হেল্ল' অঁ মান্যতা শুনিছেনে? অঁ শুনিছানে?
অ
অ ভালে আছো গুড মৰ্ণিং অহ গুড মৰ্ণিং ভালে, ভালে। তুমি আচ্ছা ভলিয়ামৰ সেইটো কমাই দিয়াচোন। অঁ তুমি ভলিয়ামৰ চাউনটো কমাই দিবা
শুনি
অ অ এতিয়া এতিয়া শুনি অ শুনিছোঁ মানে তোমাৰ ইকোৰ নিচিনা হয়। নাই, নাই অ অ এ এতিয়া ধুনীয়াকে শুনিছোঁ তোমাৰ। আহ শুনিছোঁ শুনিছোঁ তোমাৰ ইকোৰ নিচিনা হয় মানে কোনটো? অ ইকো হৈ যায় মানে ধৰা মই মই যিটো কৈ আছোঁ ন, সেইটো মই নিজে শুনি থাকো মানে, অ তেনেকুৱা এতিয়া মানে আকৌ অলপ প্ৰথমে কথা পতাৰ পিছত ভাল হৈ যায় কিন্তু প্ৰথম প্ৰথম মানে তিনি মিনিটমান সেই বস্তুটো হয় মানে।
অ নহয়, প্ৰথম বোলে কিছুমানৰ মানে এইটো হৈছে প্ৰথমৰ পৰাই কিছুমানৰ হেৰি হয়। প্ৰথমৰ পৰাই তাৰ মানে প্ৰথম তিনি মিনিট চাৰি মিনিটমান অলপ বেয়া হয় তাৰপিছলৈ ভাল ভাললৈ আহে মানে
এতিয়া তোমাৰ তুমি যে মোলৈ ফোন কৰিছা মই প্ৰথম মানে পুৰা তোমাৰ মাতটো তুম- উম ধুনীয়াকে শুনিছোঁ তুমি চাগে মোৰ মাতটো শু শুনি পোৱা নাই ন? অঁ অঁ পিছে অলপ সময় মানে কি অঁ এতিয়া মানে মাজত মানে ধৰা তোমাৰ চেৰ-চেৰনি এটা শব্দ শুনো সেইটো মানে কোৱা শুনিছোঁ ভলিয়ামৰ মানে ছুইচটো ক-মানে হেৰি কৰি দিব লাগে কম কমকৈ দিব লাগে মানে। অ তাৰ পৰা ই ইকোৰ নিচিনা হয় আকৌ মোৰটোকে ধৰা মই যি কৈছো তোমাৰ ভালনে বুলি আকৌ মই নিজে শুনিম সেইটো তোমাৰ ভালনে বুলি। এতিয়া এতিয়া মইয়ো মানে, মইয়ো এতিয়া তোমাৰটোৰ পৰা অ এতিয়া শুনিছোঁ মানে এই টো এক মিনিট মান তেনেকুৱা হয় নেকি? তাৰ পিছত অ', অ', কিন্তু মোৰ এইটো হেৰিত ধৰা বাকী এই ধৰা তেনেকৈ প্ৰব্লেমহয়তো নেৱৰ্ক
অ', অ', অ', বেলেগৰ নহয় বেলেগত নহয় কিন্তু হয় ন'।
থাকিব পাৰে ফোনৰ হেৰি, সেই তেনেকুৱা কথা আৰু। নাই নাই কৰিমহে তুমি কৰিলা?
অ, ' কৰিলো কৰিলো কৰি মই এই হেৰি খালো, ৰুটিকে খালো।
অ', অ', অ, ' তাৰপিছত মই আজি এ, ব ব্ৰেকফাষ্টত উম ভাতকে ভাত দিম আৰু আলু পিটিকাই খাম নেকি? কালি মানে মই তোমাৰ ভাত নাখালো। কালি এনেই মানে খাব মন খে তোমাৰ ৰুটি তিকে খালো। ৰুটি আৰু আলু, অ', কালি মানে বলে এনেই ভাতে খাই থাকো কালি মানে ৰুটি গ'ল এনেই ভাতেই খায় থাকো, কালি মানে ৰুটি খাব মন গ'ল, সেইকাৰণে ৰুটি আৰু তোমাৰ হেৰি খালো আলুৰ অ মানে জোলটো খালো আলুৰ দমটো। তেনেকে কৰি খালো আৰু, সেইকাৰণে আজি মানে দিয়ে ৰাতি ৰুটি খালো যে, সেইকাৰণে অ', ৰুটি খালো কাৰণে এতিয়া মানে ৰাতিপুৱা মানে ভাতটো খাই দিওঁ আৰু আহি। গৈ পেলাই তাৰপিছত সেকে আৰু মানে ৰাতি ৰাতি মানে মই মানে এইবিলাক মছলা খাই দিব নোৱাৰো মানে।
এ আচলতে কি জানা ৰাতিপুৱাৰ ভাগত নোখোৱাতো কিন্তু ভাল কথা।
অ', সেইটোৱে। এতিয়া ধৰ কালি আল-আলুৰ উম, দমো আছে মে আলুৰ জোল অকণো আ চেনিওতো থাকা হয়য়ে আৰু দিয়াচোন।
অ', থাকেই আৰু ইমানো হেৰি চিব নোৱাৰি নহয় বনাবলে।
কৰো খাই সেইটো তাতো অলপ মছলা দিয়া ধৰা জিৰা তাৰ পৰা অকমান ধৰা তোমাৰ, অ, ' নহয় মানে মা মছ অলপ অলপ দিয়া হয় ধৰা, জিৰা তপ
উম, কিন্তু এটা কথা কিনা পেকেটৰ কিন্তু ক্ষতি কৰে, মোৰো কৰে।
নাই নাই আমাৰ আমাৰ হেৰিয়ে কয় ঘৰতে বনাই ন মানে বনাই ন কিনি আনে কিনি পেলাই মায়ে সেইটো পুৰা ধুনীয়াকে শুকুৱাই লৈ শুকুৱাই পেলাই তোমাৰ মিক্সিত মা মাৰি দিয়া তা হৈ যায় আৰু কেতিয়াবা ধৰা সেইটো নহলে মানে প্ৰায়ে মানে এইটোয়ে কৰে আমাৰ এটোয়ে বনাই। এতিয়া মানে দোকানৰ পৰা কিনি আনিব লগা হ হয় আৰু সেইটো পৰাপক্ষত আমাৰ ঘৰৰ উম তাৰ পিছত এতিয়া ধৰা এতিয়া ঘ ঘৰতে আমাৰ জালুকৰ হেৰিও আছে গছো আছে। সেই জালুকো অ অ তাৰ পৰা তোমাৰ জালুক হেৰি কৰি পেলাই বেছি নহয় মানে নিজে ঘৰত খাব পৰাকে আৰু সেইটোও মানে আমি হেৰি কৰো কিনিব লগা নহয় তেনেকে মানে নিজৰ ঘৰৰ বস্তুৰ নিচিনা কি হ'ব আৰু তাৰপা ধৰা এই অ তোমাৰ ধনীয়া চিজনটোত লাহে লাহে উঠি গৈছে আৰু মানে গ'ল আৰু তাকো ঘৰৰ ধনিয়া তাপাছত পিয়াজৰ পাত এই ঠাণ্ডা দিনবিলাকত মানে আমাৰ একো অসুবিধা
বহুত অ তেতিয়া নহয় তেতিয়া এভেইলেবল ন।
অ এতিয়া ধৰা তোমাৰ বাৰীতে বাৰীৰে আমাৰ ধনীয়া ধনিয়া অ মানে ক'বাই বনাইছো ধনিয় অলপ দিলো তাপা এই পিয়াজৰ নলা, মই কিন্তু পিয়াজৰ পাতটো খাই বহুত ভাল পাওঁ দেই। অ মানে চবতে তো তুমি অ এতিয়া ধৰা তোমাৰ এতিয়া ধৰা তোমাৰ অমলেতটো বনালা অমলেতটো তুমি ধনিয়া দিলা পিয়াজজৰ পাতটো খাই পেলাই বহুত ভাল লাগে মই মানে খাই ভাল পাওঁ পিয়াজৰ পাতো তাৰপা কে কেতিয়াব আকৌ ধৰা অ ৰুতি তোক চববাৰে তো ভাজি খাব মন নাযায় ন উম তেতিয়া উম ৰুতি আৰু লগতে। মই পিয়াজ ভাজি লো তাৰপ পিছত অকণ অকণকে তোমাৰ পিঁয়াজৰ পাতটো তেনেকে পিঁয়াজৰ সৈতে খায়ো ভাল লাগে।
ধুনীয়া লাগে মইও ভাল পাওঁ, আকৌ যে মাছ ভাজিলে এই যে ধৰা কেতিয়াবা কিছুমান মাছ ধৰা ভাজা মাছ আছে ন গুড়া কৰি পেলাই পিয়াজ সৰহ কৰি দি তাত পিয়াজৰ পাত দিলে।
উম উম মোৰ বাৰু মাছটো খোৱা নহয় বাৰু। কিন্তু এনেই মানে হ এইটো চবৰে লগত মিলে আৰু। ভাজি শুকান ভাজি বিলাকৰ লগত আহ তাৰে খোৱা হয় আৰু উম। কি কি হেৰি কি? ভালে ভালে তোমালোকৰ ভাল। হেল্ল' এ মা আছ। ব্ৰে ব্ৰেকফাষ্টত লাগি আছে। হে কৰি পেলাই। মা হতে আজি জলপান খাৱ, মানে আজি বহুত ৰ'দ যে।
অ দৈ, দি দৈ চাগে।
দৈ আমাৰ ঘৰতে গৰু আছে মায় মানে ঘৰতে দৈটো বনাই। দম বহুত ধুনীয়া হয় দৈ অহ। তাৰপৰা মায়ে মানে বনাই, বনাই থৈ দিয়ে, আৰু এতিয়া মানে কি আৰু তোমাৰ দৈ ভাতো খাই ভাল ভ ভাল লাগে। আৰু মানে ঘৰ দৈ বস্তু মই দৈ তেনেকে নাখাওঁ ভাল মই ক্ৰীমহে ভাল পাওঁ।
উম মই দৈ টো ক্ৰীমটো ভাল নাপাওঁ মই বাটাৰ আৰু ঘি এই দুটাই ভাল পাওঁ।
অ এৰি সেই দুটাতো খাওঁ অ সেইটোতো খাওঁ এতিয়া মানে মাই মানে কৈ আছে যে হেৰি আজি মানে বতৰো ৰ'দ ৰ'দো দিছে ন ৰুটি ভাঁজিবলাক মানে খাব মন যোৱা নাই, কৈছে নাই আজি দৈ আৰু চিৰা চিৰাকে খাওঁ তেনেকে কৈছে আৰু এনেকুৱা বতৰ দৈ টো খালে পেটটোও চাফা হয়। আৰু পেটটো ঠাণ্ডা অ আৰু নহয় দৈ বহুতো প্ৰতিষেধক হয় তোমাৰ স্কিনৰ প্ৰব্লেম হওঁক চুলিৰ হেৰি হওক
আৰু এটা বেক্টেৰিয়া যিটো বেক্টেৰিয়াৰ থাকে সেইটো ভাল টো ইনফেকচন কিছুমান ইনফেক্যনৰ কাৰণ ভাল সেইটো বেক্টেৰিয়া।
ধৰা তোমাৰ ছালৰ কিছুমান সমস্যা হয় ন। সেই ছালৰ সমস্যাটো তুমি দৈ লগালে ভাল হয়। আকৌ তুমি অ মোক মুখটোত যদি তুমি দৈ লগোৱা মানে এসপ্তাহৰ মূৰত ধৰা তিনিদিনৰ মূৰে মূৰে তেতিয়া তোমাৰ চালৰ এটা 'গ্লো আহে। তো
আহে আহে আহে।
অ অ আকৌ তোমাৰ চুলিৰ কাৰণে তোমাৰ দৈটো ভাল মই চুলিত লগাওঁ বাৰু মই লগাওঁ চুলিত লগাওঁ দৈটো অ তোমাৰ মানে অ মই লগাওঁ মই পুৰা লগাওঁ আৰু মানে তোমাক কি আৰু কণ্ডিচনাৰৰ কাম কৰে মানে? তুমি কণ্ডিচনাৰ নলগালেও হয়। আৰু মানে বহুত মানে ভাল ভাল আৰু চুলি কেইদালও মানে
অ' এনেও আগৰ দিনত আমাৰ অ' আমাৰ ককাহঁতে আইতাহঁতে কয়। দৈ খালে মানে জীৱনী শক্তি বা়ঢ়ে হিঃহি ভা
অ' হয় অ' অ' তাৰপা তোমাৰ চুলিত লগালেও ভাল আৰু মানে দৈটো চুলিত লগালেও ভাল, আৰু মানে দৈতো ভালেই আৰু, আৰু তোমাৰ ছালৰ যদি কিবা সমস্যা আছে তুমি সেইটো লগালে তুমি আৰাম পাবা। মানে মেডিচাইনতকে আৰু, আগৰ দিনতো কৰ মানুহে মেডিচাইন খাইছিলে আজি তৰ আৰ
ভালহে, ভেষজ বস্তু লগাই বেছি ভালহে হয় আগৰ।
আগৰ দিনত ধৰা, আমাৰ আইতাকা অ আইতা ককাাহতে ধৰা স্কিনৰ কোননো ডক্তৰ তাত গৈছিলে এনেকে ধৰা ঘৰতে তোমাৰ ঔষধি গছ ব্যৱহাৰ কৰিয়ে হেৰি কৰে।
উম, সেই আকৌ আমাৰ আইতা এজনি আছিলে, যদি কিবা ডিচেণ্ট্ৰী তাৰপা তেনেকুৱা যদি কিবা হয় শৌচ শৌচ কেতিয়াও নাখাইছে। ছিল টেবলেট
ও' আগৰ দিনৰ মানুহে না নাখাইছিলে। উম এতিয়া আমাৰ আইতা এতিয়া আমাৰ আইতা আইতা তাৰ মানে আমাৰ নাইনটিন টুত ঢুকাইছিলে। মানে নাইনটি টু বছৰ ধৰত ঢুকাইছিলে? উ মানে আইতাৰ মানে? ঢুকুৱা লকে মানে একো বেমাৰা নাই। প্ৰেচা কোনো প্ৰেছাৰৰ পিল আগতে আগৰ দিনৰ মানুহে খায়। আইতাই মানে কি পিছে অ মানে? ধৰা লাষ্টৰ পিনেহে মানে আইতাৰ প্ৰেছাৰ। প্ৰেছাৰটো মানে? ধৰা পৰিছিলে আৰু তেতিয়া মানে তেতিয়া হেছিলে। তেতিয়া মানে তেতিয়া খাইছিলে আৰু কিন্তু আগৰ দিনৰ মানে কি কৰে আমাৰ আইতাই তেতেলী খাইছিলে তেতেলী খাই পেলাই মানে প্ৰেছাৰ
অ' আমাৰ আইতা এজনীও তেতেলী খায় আগতে, প্ৰেছাৰৰ কাৰণে ভাল বুলি কয়।
উম উম অ তে তেতেলী তেতেলী খাইছিলে তেতেলি খাই পেলাই খাই আকৌ তোমাৰ ভাতৰ লগত বোলে কেঁচা নহৰুটোও খুব
কেঁচা ৰহুনটো ভাল অ, সেইটো এন্টি অক্সিডেন্টো হয়ও কেঁচা ৰহুনতটো বহুত
খাই অ, মানে বহুত ভালে আৰু মানে তোমাৰ আমাৰ মা আৰু দেউতাই কেতিয়াবা ভাতৰ লগত মানে অ, ৰাতি খাৰ তেতিৰ দিনত নহয় কেঁচা নহৰু তটো মানে খাই আৰু প্ৰেছাৰৰ কাৰণে ভাল বুলি ক'লে ন অ। সেইকাৰণে দিন নাখাই ৰাতি খাই আৰু পেচাৰৰ কাৰণেও ভাল বুলি ভাল আমৰ কিটিলিতো থাক এক আৰু কিন্তু বেছি তেতিল খে আকৌ তেজটো পানী।
বেয়া বেছি খোৱা বেয়া এই এটা কথা বেছিো চবেই বেয়া নো।
খোৱাটো ভাল আৰু
মানুহে যে কয় অমৃততটো বেয়া বেছি
অ', অ', মানে চব বস্তু এটা লিমিটত খাব লাগে ন বেছি অতি অতি তি হলে চবৰে কাৰণে বেয়া আৰু
বাকী ৰুট ৰুটি আৰু কি খালা?
ৰুটি আৰু এইবিলাক ভোল আলু এনেকে ভাজিছে।
আহ তুমি ভুল খাই ভাল পোৱা না?
ভুলটো ভাল পওঁ মই।
অ, মই মানে অ', জোলটো জোলটোৰ সতি ভাল লাগে। এনেই হেৰিটো খাই পেলাই মই বেয়া পাওঁ মানে শিতা। জিকা আৰু ভল দুটাৰ অ, ' মিঠা মিঠা। হৈ হয়। আমাৰ এইফালে গৰম দিন কেইটা হলে।
আমৰ আচাৰ।
আমৰ আচাৰটো ভাল লাগে অ, অ, অ', তুমি বনোৱা ন অ, মিঠা মিঠা বনাইছিলা নে টেঙা?
নাই নাই মই টেঙা দি বনাইছো বগা সৰিয়হ আৰু এইবিলাক মছলা দি মিঠাইটো মই জ মিঠাটো জলফাই জলফাই চিজনত আছে এতিয়া অলপ মানে অলপ টেঙা অলপ মিঠা।
মিঠাটো মইেয়াাও খাওঁ পেলাই সেইটোতো সেইটো ভাতৰ লগতো ভাল লাগে বা ৰুটিৰ লগতো ভাল লাগে। আকৌ মই তোমাৰ বগৰী আছো। আৰু ভাল পাওঁ দেই বগৰী
উম তাকে বাৰু অ ভাল লাগে ভাল লাগে বাৰু ঠিক আছে মই পাছত পাতিম দিয়া ন তোমাৰ লগত ঠিক আছে দিয়া।